হেল্ল'!
হেল্ল'!
কি কৰিছা?
এয়া এনে ৰাছ অকমান গছ এজোপাতে বহি আছো, অকমান ঠাণ্ডা হাৱা লৈ লৈ।
তাকেতো আজি ৰ'দতো বহুত দিছে।
তাকে, বহুত আজি বহুত কাৰা ৰ'দ দিছে। আজি তাতে তোমালোকৰ মাটিও ৰোৱা নাই জানো?
মাটি ৰুইছে অ। আজি পাব আজি পথাৰৰ ৰোৱনী।
তাকে ৰোৱানী আজি বহুত দিগদাৰ হ'ব দেই, এনেকুৱা ৰ'দ দিলে।
উম তাকে মোৰ আজি কি হ'ল? শুনিছানে নাই? কি হ'ল জানা? ফেমপে, সেই ফেমপেটোৰ পৰা ঊনৈছ টকা এটা এয়াৰটেলে কাটি লৈ গুচি গ'ল।
অ, সেইটো কি হ'ল আকৌ? মানে, পইচাটো তেনেকে কাটিব নালাগে।
কাটি নিয়াটো, তাকে মোৰ আগৰ যোনটো- ফোন আছিলে। সেইটো ফোনত মানে মই এয়াৰটেল থেংকছ এপটো ডাউনলোড কৰিছিলোঁ, যাৰ য'ত মই হেল্ল'টন ছেট কৰিছিলোঁ।
হয়, হয়।
তাত আগতে মই পইচা দি, পইচা দি পেলাই হেল্ল'টন ছেট কৰোঁ।
হয়।
তাৰপা মই এতিয়া নতুন ফোন ল'লো। ইয়াত মই কোনো মানে হেল্ল'টন ছ ছে ছেট- কৰা নাই আৰু মই তোমাৰ- এয়াৰটেল থেংকছ এপটো ডাউনলোড কৰা নাই। তথাপিও এতিয়া মেছেজ গৈছে নি নিউ হেল্ল'- নতুন ছেট বুলি আহিছে আৰু লগতে তোমাৰ ঊনৈছ টকা কাটি নিছে। এতিয়া হেল্ল'টনটো ছেট হওঁক- মানে কৰা নাই মই, চেঞ্জো হোৱা নাই, ঊনৈশ টকাটো কিয় কাটি নিলে বাৰু এইটো?
এতিয়া এইটো বুজা নাই নহয় এতিয়া। তুমি এতিয়া আগতে হেল্ল'টন ছেট কৰিছিলা, আগতে তুমি ঊনৈছ টকা দি পেলাই ছেট- কৰিছিলা সেইটো আগৰ কথা। সেইটো তেতিয়া- পইছাটো কাটিলে কাটিলে, কিন্তু এতিয়া আকৌ তুমি নতুন ফোনত এ- কো হেল্ল'টন ছেট নকৰাকে কিবা বেলেগ কামত- ঊনৈশ টকা এটা পুটুককে কিয় কাটি দিলে? আজিকালি মানে হেৰি হৈছে অ এই- ফেমপে এপটোৱে কিবা পইচা তেনেকে কাটিবলৈ লৈছে মানে, চবৰে পইছা কাটে অ। পাৰিলে বেলেগ ইউ পি আই ব্যৱহাৰ কৰা তুমি।
উম তাকে সেইটোকে কৰিব লাগিব মই এতিয়া কি কৰিম মানে, মোক যোনটো হেৰিয়ৰ পৰা এয়াৰটেলে কাটি নিছিলে, যোনটো এয়াৰটেলৰ যোনটো হেৰি মেচেঞ্জাৰটো।
হয়, হয়।
মই ব্লক মাৰি দিলো।
হয় অ।
মানে ব্লক মাৰি দিলে বা আকৌ ব্লক মাৰি দিলে বা আকৌ কাটি নিব নোৱাৰে, সেইকাৰণে ব্লক মাৰি দিলো।
হয়, হয়। নাই ব্লক মাৰি ব্লক মাৰি দিলেও কাটিব, তেন বাচ তোমালৈ মেছেজটো নাহিব, কিন্তু এতিয়া আৰু পইচা নাকাটে নিশ্চয়। তোমাৰ হা এতিয়া তুমি আকৌ
উম, পইছাটো পাৰিলে বেলেগ একাউণ্টলে তোমাৰ যদি তাত কিবা সৰহ কৈ পইছা আছে বা কিবা দৰকাৰী পইছা আছে, তেতিয়া পাৰিলে বেলেগ এ টাৰ একাউণ্টলে উলিয়াই থবা বা ভৰসা নাই অই আজিকালি ফেম পে কাটি দিবও পাৰে পইচাটো।
মই আজি হেৰি কৰিম থকা পইচাকেইটা মই সেইটো উলিয়াই আনি কে কিবা এটা একাউণ্টত থৈ দিম আৰু।
অ', এইটোৱে কৰিবা তুমি থকা পইচাকেইটা তোমাৰটো এইটো জৰুৰী পইচা তোমাৰ যদি এনেকে এনে কাটি দিয়ে তোমাৰ তুমিতো পিছত বিপদৰ সন্মুখীন হ'বা। সেইকাৰণে তুমি কাম এটা কৰিবা। সেই পইচাখিনি পৰাপক্ষত উলিয়াই পেলাই ন' হয় হাতত জমা ৰাখিবা নহয় একাউণ্টত জমা ৰাখিবা, তেনেকে ৰাখিবা। তাৰপৰা তুমি কিবা ডিচপ্লে বনোৱাৰ কথা কৈছিলা? আজি মই যাম বাৰু আজি মই ডিচপ্লেখন বনাবলে যাম। মই পিছবেলালে যাম চাগে। এতিয়া এতিয়া বৰ্তমান মই
আহি মোক কবাহি দাম দৰ কিমান পৰে।
অ হয় হয়, মই ক'ম বাৰু। কম দামী পাইনে নাপায় মই তোমাক সুধি দিম।
অ কম দামী বাহিৰৰ পৰা সুধিবা পাৰিলে তুমি মোক তাত চালে দেখালে মোক ফটো একপি মাৰি পেলাই মোক দিবাচোন।
বাৰু নিশ্চয় মই তোমাক যদি তাত পাৰো মোৰ ফোনই যদি মোৰ ফোনটোয়ে যদি কাম কৰে আৰু তেতিয়া মই তোমাক দি দিম। নহ'লে মই লগৰ এটাক লৈ যাম নহ'লে তাৰ পৰা মই দি দিব কম।
হেই দিবা ৰিয়েলমি ফোনত দেখাব লাগিব ৰিয়েলমি ফোন ফ'ৰ জি।
ঠিক আছে বাৰু।
উম।
তাৰপৰা মই এতিয়া যাম তোমাৰ প্ৰথমতে মেললে আমাৰ কিবা এতিয়া চাউল কমি আহিছে। আৰু ল কাণে ধান কুটাবলে যাম।
উম।
ধানটো কুটাই আহি মই মামাৰ ঘৰত কিবা ঘৰৰ কাৰণে বেৰ এখন লগাবলগীয়া আছে সেই বেৰখন লগাম। বেৰখন উম লগাইহে মোৰ যদি মানে সময় উলিয়াবগে লাগিব আৰু উম, যাবই লাগিব কাৰণ মই আজি ফোনটোত আগতে যিমান খিনি মানে টিপ খাই আছিলে, আজি সেই তাতো মানে স্পৰ্শ নোহোৱা হৈছে। এতিয়া মোৰ সেইটো ঠিক কৰিব কাৰণে মই এতিয়া আজি যাবই লাগিব, বহুত ইমাৰ্জেঞ্চি হৈ আছে।
উম, যাব লাগিব যাব লাগি মোৰো এতিয়া ইমাৰ্জেঞ্চি ইমান হোৱা নাই বাও, হ'লেওতো মই লগাই আনিম বাৰু। পাৰিলে আমি পাৰিলে আমি ইটো সপ্তাহত দুইটা যাম দেই।
হয়, হয় হ'ব বাৰু। মই মই আজি নিজে লগাই আনো যদি দাম তাম কম হয় তাৰপা মই দোকানখন চিনি পামে এনেও। পিছৰ সপ্তাহত তোমাক মই নিশ্চয় লৈ যাম, তুমি টেনচন ল'ব নালাগে।
উম বাকী চাহ খালা নহয়?
বাকী চাহ মানে মই অলপ আগত ভাতটো খালোঁ, ভাতটো খাই এতিয়া দাদাহত টি মিললে যাওঁ। মেলত ধানটো কোটাই আনো, আনি পেলাই আকৌ ওলাই যাব লাগিবই, মোৰ আজি মানে দিনটো আজৰি নাই।
আজৰি নাই তাকে দিপ-দুপৰীয়াকে নাযাবা, ৰ'দটো বেছি হৈছে অলপ ঠাণ্ডা পৰা পিছত যাবা।
তাকে অলপ দেৰিকে যাব লাগিব। এতিয়া এইটো মোৰ দুপৰীয়ালৈকে একেৰাহে কামে চলিব, মানে এইটো এতিয়া ধান কোটাওতো কিমান সময় লাগে একো ভৰসা নাই। কাৰণ, আজিকালি এতিয়া মেলত তোমাৰ ধৰি লোৱা এজন দুজন মানুহে নাথাকে। আজিকালি মানুহ এতিয়া এতিয়া ভাত খাবলে চাউল নাইকিয়া হৈছে। এতিয়া চাউল পাব কাৰণেতো খেতি কৰিছে।
খেতি কৰিছে অ' তাকেই।
এতিয়া চাউল নাইপোৱা হৈছে সেইকাৰণে এতিয়া চবেই এতিয়া ধান কুটাবলৈ আহিছে বা চাউল পিঠা গুৰি তেনেকুৱা কিবা-কিবি কোটাবলে আহি আছে, একে পটককে মই মোৰ কামটো নহ'ব চাগে মই সেইটো কাৰণে ভাবিছো অকমান সোনকালে গৈ যেনে তেনে কামটো কৰি আনি আ আকৌ মোৰ এইবিলাক কামো কৰি পেলাই মই যাতে পটককে আজি ওলাই যাব পাৰো।
উম। তাকেহে ঠিকে আছে।
তোমাৰ এতিয়া মোবাইলটো ইমান জৰুৰী হৈ থকা নাই নেকি?
ইমান জৰুৰী হৈ থকা নাই, অ' মানে মই মোবাইলটো চেঞ্জ কৰিম মানে মোৰ এতিয়া যোনটো মোবাইল আছে অলপ হেঙাই।
হয় হয়।
সেইটো কাৰণে এইটো মোবাইল মই থম, আগৰ যোনটো মোবাইল মোৰ বহুত ভাল আছিলে তাৰ ডিছপ্লেট খন বেয়া থাকিলে সেই ডিছপ্লেটখন লগালে ফোনটো আকৌ ভাল হৈ যাব।
হয় হয়।
ডিছপ্লেট খনকে লগামগে।
হয়, তুমি এতিয়া মানে এটা নতুন ফোন চলাই আছা ন।
নতুন ফোন চলাই আছো, কিন্তু আগৰ ফোনটো পাহৰিব পৰা নাই সেইটো। ফোন মই ভাল পাওঁ মানে চলাই।
হয় হয় পুৰণা বস্তু বিলাকৰ লগত কিছুমান মানে এটা হেৰি থাকে। মেমৰি বুলি কয় মানে এটা তেনেকুৱা এটা থাকে যোনবোৰ মানে ভাল লাগে ফোন বিলাকৰ। নিশ্চয়, এতিয়া নতুন এটা লৈ মানে তুমি পটককে একজাষ্ট হব নোৱাৰা মানে। এতিয়া তুমি ধৰি ললা আগতে পুৰণা ফোনতো তুমি যেন যিদৰে গেম খেলি
উম। খেলিছিলে অহ।
এইটো এইটো ফোনত এক্সজাষ্ট হবলৈ অলপ সময় লাগিব।
উম।
তেনেকুৱা হ'ব কথাবো।
উম হয় বাও। আগৰ ফোনটো ভাল আও। নিজৰ ফোনটো মানে এৰি দিব মন নাযায় নিজৰ যিমান হেৰি হ'লেও মানে সেইটো ফোন কিবা এটা ভাল লাগে মই চলাই ভাল পাওঁ।
হয় হয় এতিয়া। আ আগৰ ফোনটো ভাল আৰু মানে তোমাৰ এতিয়া ধৰি লোৱা আগ আমাৰ যোনবোৰ ফোন মানে। প্ৰথম প্ৰথম ধৰি লোৱা এতিয়া তোমাৰ ৰিয়েলমি ফোন বুলিয়ে ধৰি লোৱা। ৰিয়েলমি প্ৰথমতে যোনবোৰ ফোন উলিয়াইছিলে সেই ফোনবিলাক। ইমান ভাল আছিলে মানে এতিয়া কি হয়। এ সেই ফোন বিলাক ভাল আও প্ৰথমতে ভাল ফোন এটা উলিয়ালে উলিওৱাৰ পিছত। তাকে দেখি আৰু এটাই ভাল বেলেগ এটা। কোম্পানীয়ে ভাল ফোন উলিয়ালে সিহঁতি কম্পিটিচনত আহি পেলাই। হেতি কিছুমান বস্তু বেছিকে দি কিছুমান বস্তু কমাই দিলে আৰু সেই। ফোনবোৰ বেয়া হৈ যায় মানে এতিয়া তোমাৰ এতিয়া। এতিয়া কম্পিটিচন টো চলি আছে কোনে বেটেৰ ডাঙৰ দিব পাৰে কিছুমানে ছয়হেজাৰ দি দিছে কিছুমানে। আঠহেজাৰ দি দিছে কিছুমানে। এটাতো দহ হোজাৰ দি দিছে এই তেনেকুৱা দহ হোজাৰ দিছে দিছে। কিন্তু ধৰি লোৱা এইফালে দহ হাজাৰ দিছে ষ্টৰেজ টো কমাই দিছে।
ষ্টৰেজ কমাই দিছে তোমাৰ ৰেমটো কমাই দিছে। কমা বেয়া আহিছে সেইটো হৈছে।
তেনো তেনেকুৱা বস্তুবোৰ কিছুমান কমি গৈছে কিছুমান মানে কি। যোনটো বস্তু এটা বস্তু বঢ়াবলৈ গৈ কিছুমান কমাই দিছে! তাৰ ফল। বাকী কেইটা কমাই দিছে! সেইবাবে মানে এতিয়া তোমাৰ কি হৈছে! কোনটো? এটা বস্তুহে ভাল হৈছে! বা। কীখিনিয়ে মানে বহুত প্ৰব্লেম দিছে! হয়' হয়! মাৰ্কেটত মাৰ্কেট এতিয়া কি হৈছে মানে?
মোৰ ক্ষেত্ৰত এতিয়া ফোনতটো ব বহুত মানে অলপ হেঙাইছে! মানে একো চলাব নোৱাৰো মানে? অনবৰতে তোমাৰ ষ্ট'ৰেজ ফোল ষ্ট'ৰেজ ফোল দেখাই থাকে! ক্লিন কৰি কৰি আমনি লাগি যায়! কিমান আপডেট দিবা! আপডেট দি দি আমনি লাগি যায় মানে? চফটোৱেৰ মৰা পিছতো একেটা প্ৰব্লেম!
হয়' হয়! তোমাৰ এতিয়া ফোনটো ধৰি ললা তোমাৰ এতিয়া বেটেৰীটো বেছি দি দিলে! ফলত তাৰ পৰা সে‌ইটো‌ কমাই ই ই খিনি কমি গুচি গল‌।
বেটেৰীৰ কেমেৰা কোৱালিটি চব ভাল দিলে! কিন্তু তোমাৰ ৰেমটো বহুত কম দিলে মানে?
অহ' সেয়া তোমাৰ এতিয়া বেটেৰীটোৱে কেমেৰাতে ভাল দিলে! দিয়াৰ পিছত। তোমাৰ কি হ'ল ষ্টৰেজ কমিলে ৰেম কমিলে! তাৰ পৰা ব। প্ৰচেছৰ কমি আহিল! প্ৰচেছৰটো ভাল নাহিলে? সেই প্ৰচেছৰটো। ভাল নহয় যদি ‌তোমাৰ ফোনতো হেঙাৱ ললে ৰেমটো কমা। তোমাৰ ব ফটো চটো ৰাখিব নোৱাৰা হ'লা! এই তেনেকুৱা চিষ্টেম বোৰ হৈছে মানে?
তেনেকুৱা চিষ্টেমটো থৈছে! কিন্তু মোৰ আগৰ ফোনটো তেনেকুৱা নাছিলে! বহু ভাল আছিলে মানে।
অহ', আগৰ ফোনটো তেতিয়া তুমি চোৱা? আগৰ ফোনটো তেনেকুৱা নাছিলে কাৰণ। আগৰ ফোনটো প্ৰথম ওলোৱা ফোন! পোৰণা ফোন সেই ফোনটোত পৰ্যাপ্ত পৰিমাণে বেটেৰী আছিলে, পর্যাপ্ত পৰিমাণে ৰেম আছ আছিলে পৰ্যাপ্ত পৰিমাণে এ তোমাৰ হেৰি ষ্টৰেজ আছিলে চব মানে? চব সমান আছিলে, কিন্তু ছেকেণ্ড ফোনটোৰ কি হ'ল কম্পিটিচনত আহি গ'ল যে এইটো আমাৰ বেলেগ কোম্পানী এটাই এনেকে ইমানকে বেছি এইটো বেছি দি দিলে আমাৰ ফোন টো চেল নোযোৱা হৈ যাব আমি সেইটো তাতকৈ বহাই দিওঁ বাকী সেইফালে কিবা এটা কমাই দিওঁ, সেই তেনেকুৱাত গুচি গৈ পেলাই সেই ষ্ট'ৰেজ কমাই দিলে কেমেৰাটোৱে বেটেৰীটোৱে ভাল দি দিলে, তুমি যাৰ ফলত তোমাৰ এতিয়া ফোনটো হেঙাইছে
হেঙাইছে অ উম
কথাবোৰ তেনেকুৱা হৈ পৰিছে মান
তেনেকুৱা হৈ গৈছে অ' তাকেই তাকে তোমালোকৰ সেইফালে কাৰেন্ট আছে নে নাই বাও? মই নাই বুলি কোৱা শুনিছিলোঁ মানে লগৰ এটাই কৈছিলে
কাৰেণ্ট কাৰেণ্ট জানো মই এতিয়ালৈকে চোৱা নাই মই মানে মোৰ ৰাতিপুৱাই ফোনটো চাৰ্জত দিয়া চাৰ্জত দিয়াৰ পিছত এতিয়া মই ইটো সিটো কামত লাগি আছো মানে ভাইটিয়ে আমাৰ ভাইটিক গম বন্ধ দিছে সিহতৰ কিবা কেলেণ্ডাৰ এখন বনাব দিছে গম বন্ধত ঘত স্কুলৰ পৰা মই সেই কেলেণ্ডাৰখন বনাবলে দিয়াৰ কাৰণে মই কেলেণ্ডাৰ খনৰ হেৰি বনাই আছিলো, এনেকে আচ পাৰি মেলি কিবা কিবি কৰি দিছো আৰু ছবি তবি আঁকি দিছো। সেইটোত বিজি আছো মই কাৰেণ্টটো চাবই পৰা নাই
অহ আমাৰ ফালে আহিলে অথনি পৰা নাছিলে মানে
অ', আহিলে নেকি?
উম
তাকে কাৰেণ্টটো নাথাকিলে দিগদাৰে হ'ব মই মিললৈ যাম নহয়, মিলত গৈ পেলাই যদি ধানটো কুটাব নোৱাৰো মোৰ এতিয়া দিগদাৰে হৈ যাব
তাকে টো বতাহ অকণমানো নাই চোৱা নাই, ৰ'দ দি আছে বত বতাহ অকণ মাৰিলেও ভাল লাগে বতাহ অকনো মৱা নাই
তাকে বতাহ অকণ মাৰিলেও তোমাৰ ৰোৱনী খিনি অকণমান সকাহ
তাকে টো এতিয়া পথাৰত নো কেনেকেনো ৰুই আছে জানো পাই
তাকে তুমি এতিয়া ভাত পানী দিলাগে নে নেকি
নাই দিমগেহে সেইব এতিয়া তোমাৰ সময় হৈছে আও মই আও যাম আৰু অলপ দেৰিকে
অ হয় হয় তাকেহে ভাত পানী খিনি দি থৈ আহিবা গে কষ্ট কৰি আছে যেতিয়া
উম তাকেই সময়মতে খাবলে দিব লাগিব আৰু
হয় হয় তেতিয়াহে ভাল লাগিব গৰমতে ভাত
উম তাকে নহ'লে বাৰু ওচৰতে নদী এখন আছে মুখ হাত চুক হাত ভৰি হাত ধুবলে ভাল হৈছে
অ নদী আছে ন এতিয়া নদীত পানী ভাল আহিছে জানো এতিয়া যিহেতু বৰষুণে দি আছিলে এতিয়া নদীৰ পানী ঘোলা পানী ন
উম মানে এতিয়া গৰু চৰুৰে মানে পথাৰত পানী খাবলে বেয়া হৈছে আও
তাকে এতিয়া গৰু চৰু বিলাকো তেনেকুৱা এতিয়া ইমানতো ৰ'দত আছে। তাৰ পানী অকণ খোৱা বলে পানী নাই গোটেই লেতেৰা পানী